হেল্ল',
অহ
অহ, শুনিছা ন মাতটো এতিয়া মোৰ।
অহ, শুনিছোঁ - শুনিছোঁ।
ভালে আছ নে?
অহ আছোঁ আপোনাৰ?
অ ভালে দিয়া।
কি কৰি আছিলে।
এ এ হেৰি ভাত বনাই আছিলো ভাত কেইটা বনাই।
হয় হয় হয় হয়।
হেৰি বনালো দুপৰীয়াৰ কাৰণে । দাইল বনালো ছজনা পাত দিলো তাতে আৰু গৰমত। পেটৰ কাৰণেও ভাল যিহেতু তাৰ পাছত। ইফালে আলু পিটিকা দিলো চৌকাতে আলু দিছিলো আলু পিটিকা কৰিলো। তাৰ পাছত ভোল আছিলে ঘৰৰে ধুনীয়া কোমলীয়া ভোল । ভোল ধুনীয়াকে ভাতৰ ভাপত দি লৈ ভোল ভত্তা কৰিলো । তাৰ পাছত এ এনেকেই বনালো আৰু। পিছে তুমি কিবা পঢ়ি আছা।
হয় মই এতিয়া ফাইনেল ইয়েৰত আছো। দুহেজাৰ চৌবিশত বাৰু মিটিং দিছিলোঁ। এতিয়া অহা বছৰ মই ছেকেণ্ড ইয়োৰ দিম হায়াৰ ছেকেণ্ডেৰী ফাইনেল। তাৰপিছত মই এয়া আৰ্টচত লৈছো চাবজেক্টটো। হেৰি অসমীয়া আছে ইংৰাজ লৈছোঁ জিঅ'গ্ৰাফী লৈছোঁ তাৰপিছত ৰাজনৈতিক বিজ্ঞান অৰ্থনৈতিক বিজ্ঞান লৈছোঁ। তাৰপিছত ফাইন উপ নামৰ চাবজেক্ট এটা আছে। তাত ইয়া কলাৰ বিষয়ে শিকোৱা হয় মানে তাত তাৰ আগৰ দিনত কেনেকে মানুহে ছবি আঁকিছিল।
অহ অহ অহ অহ। অ অ।
এতিয়া বাৰু ঘৰত দুজনী গৰুও পুহিছো বাৰু।
অ অ তোমাৰ দেউতে গৰু পোহে ন।
হয় হয় হয় এতিয়া সেয়া গৰুটো মানে ইয়া গাখীৰ--। হেৰি কৰি খিৰাই পেলাই এৰাল দি থৈ আহিছো কেইদিনমানৰ আগতে মানে ই পোৱালি দুটা জ ।
অ অ এজনী গৰু প্ৰতি কিমান লিটাৰ কে ওলাই ন গাখীৰ। অ অ। হয় নেকি তেনেহ দুজনী গৰু তেনেহলে দহ লিটাৰ হয় আৰু। অ আগবেলা পিছবেলা দুই বাৰে খিৰোৱা ন।
শিউৰাও হয় হয়।
অহ।
গাখীৰ কিনা মানুহে বেছি কোৱা নাই গাখীৰ লৈ যদি ক'ব আপুনি।
অ অ হয় দিয়া ময়ো হে বিচাৰিয়ে আছিলো তাকে। বোলো ভাল যদি হাতীক গাখীৰ যদি পাওঁ আজি। গোৱালৰ পৰানো কি লম যি পানী মিলাই। অ মোক এক লিটাৰকে দিবাচোন পাৰিলে কালিৰ পৰা। এনেই তোমালোকে লিটাৰ কেনেকে লোৱা নো?
লিতাৰ পঞ্চাশ টকাকে।
অ অ হয় নেকি অলপ কমাই ল'বা আৰু। পাঁচ টকা মান এটা কমাই ল'বা দিয়া। উম বাকী ঘৰত মা দেউতা ঘৰত ভালে আছে?
অ ভালে আছে।
অ বাকী আৰু দেউতাৰ ঘৰত গৰু দুজনীয়ে পুহিছে।
গৰু দুজনী আৰু খেতি খেতি বাতিও কৰে। আমাৰ অলপ মাটি আছে তাতেই অলপ সৰিয়হৰ খেতি কৰে। আৰু এ জেগাত মাটি আছে তাত ধানৰ খেতি কৰে। এতিয়া ঘতে এই জিকা, ভুল, । ভেন্দি এইবোৰ লগাইছে, কাৰণ বজাৰৰ পৰা কিনিলে যোনবোৰ সাৰুৱা বস্তু ইউজ কৰে ন সিহঁতে ব্যৱহাৰ কৰে, সেইবোৰ মানে ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেইকাৰণে ঘৰতেই কৰি পেলাই ঘৰতে খাইছে। কেতিয়াবা পাৰিলে বেচিওঁ। ঘৰত থকা অমিতাবোৰ বেচে! তামোলো আছে তামোল বেচে, পাণ বেচে, এ আপোনালোক কৰ্তন খেতি আছে ন
অঁ অঁ হয় দিয়া, আমাৰ খেতি আছে কিন্তু ধৰা পাচলি খেতি নকৰো আৰু ধানৰ খেতিহে কৰো ধান আৰু সৰিয়হ অঁ আমি আৰু ধৰক বজাৰৰ পৰা কিনি খাই আৰু। এ বজাৰৰ যি সাৰুৱা পাচলি নাই নাই। ঘৰত আমি খাওঁ বছৰে ভাত। খাওঁ আৰু ধৰ বেচো চিজনত ধৰ বেচো আৰু ধান। যেতিয়া এতিয়া ধৰা পাচলি আচলি দৰকাৰ যদি মোৰ মানে কি পাচলি ধৰা দৰকাৰ হৈয়ে থাকে আৰু ন ঘটো খাবলৈ, তোমালোকৰও ঘৰ পৰাই আনিব পাৰিম দিয়া।
যাবহে
খাওৰাত তোমালোকে যে যিহেতু ঘৰৰ লোকেল পাচলি ভালো হব বজাৰ পা আজি আনিলে কালি বোলে গেলি যায়।
উম মানে ঘৰত।
অ ঘৰৰ চবৰে ভালেই বাৰু বাকী তোমালোকে গাখীৰ পৰা পনীৰও বনোৱা নেকি
এই পনীৰ ইমানকৈ নবনাও যদি বনাব কয় তেতিয়া বনালো হয়
অঁ অঁ মোক মানে পনিৰ লাগিছিলে পাঁচ কেজি মান।
আপুনি যদি কেঁচাখীৰ দি আপুনি তোনন পনী বনও
অঁ মই আকৌ পনিৰতটো বনাবলৈ নাজানো নহয়।
প নাজানে নেকি তেনেহলে আজিকালি মোবাইলৰ যুগ যিহেতু আৰু মোবাইলৰ পৰা চাবলৈও সহজ হয়, মোবাইলত দেখা পাবেই।
অঁ হয় দিয়া কিন্তু এতিয়া সময়ো নাই দিয়াচোন মানে মোৰ মানে এতিয়া ধৰা মই এতিয়া সদায় সদায় ধৰ এতিয়া স্কুলতো যাব লাগে হয় স্কুলত ভাত বনাও যিহেতু। এতিয়া তাতে তাতে তাত থাকোতে। আহৈতা অহ অহ আছে আছে, লৰা এটা আছে আও ছোৱালী আছে দিয়া পঢ়ি আছে স্কুলত অঃ ডাঙৰটোৱে ধৰা এতিয়া ক্লাছ ফাইভত পঢ়ি আছে আৰু।
হয় হয় হয়।
সৰুটো ধৰ তৃতীয় শ্ৰেণীত পঢ়ি আছে উ বাকী তোমালোকৰ ভাইটিটোৱে কি পঢ়ি আছে
মোৰ ভাইটিটো এবাৰ ক্লাছ ফাইভত আছে
অ অ হয় নেকি, আৰু তোমালোকে ধৰা প্ৰাইভেটত নাম লগা দিছে নে চৰকাৰী
মই প্ৰাইভেটতে লগাইছে, ময়ো প্ৰাইভেটৰ পৰা পঢ়ি আহা, সিও প্ৰাইভেটতে বহা
অঁ অঁ হয় হয় প্ৰাইভেট কিন্তু বহুত টকা লাগে।
হয় প্ৰাইভেটত টকাাতটো লাগে, কিন্তু অলপ শিক্ষাটো অলপ ভালো হয়। চৰকাৰী স্কুলত ইমান ভালকৈ শিকোৱাও নহয় ল'ৰা ছোৱালীৰ ওৰত গুৰুত্বটো বেছি নিদিয়ে। আজিকালি ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্বটো বেছি নিদিয়ে।
আগতে ভাল আছিলে আমাৰ দিনত ভালে আছিলে
হয় হয় আগতে ইমান কথা নাছিলে আৰু। আজিকালি পইচাটো পাই আৰু মানুহে
হয় হয় আ আগৰ দিনত ধৰা ভালেই আছিলে শিক্ষাও ভাল আছিলে, আগতে ধৰা মাষ্টৰে ধৰা নোৱাৰিলে ধৰ এটাই নোৱাৰে যদি সকলোকে পিটে। এছাৰি লৈ। তেতিয়া ধৰা এতিয়া আহিলে মাছ কি কবা আৰু ভালকে পঢ়াত গুৰুত্বই নিদিয়ে, খালি দৰমহা খিনি লৈয় সিহঁতে বাট চাই থাকে।
হয় হয়। পিছে আপুনি এনেই কি কি বনাব জানে?
অহ বনাবলৈ জানো মানে ধৰক স্কুলত ধৰা ভাত, দালি ধৰক ভাজি তেনেকে। তনেকেই বনাও আৰু, আহ এনেই ধৰা ঘৰত আৰু ধৰা ভাত তকা খিনি ধৰা এনেকে বনাবলৈ পাৰো আৰু। পিঠা চিঠাও বনাব পাৰো ধৰ, বিহু চ পিঠা চিঠাও অৰ্ডাৰ লওঁ মই। ধৰা তিল পিঠা, ধৰা তেল পিঠাটো। আকৌ ধৰা নাৰিকল দিয়া পিঠা আকৌ ধৰা তিলৰ লাৰু, বৰা চাউৰ লাৰু, নাৰিকলৰ লাৰু, এইবোৰো অৰ্ডাৰ লওঁ, বিহু।
কে কেজি চিষ্টেম মানে কেজি চিষ্টেমে হয় আৰু।
হয় এ তিলৰ এক কেজি পেকেট কিমানত দিয়ে?
নাই নাই তিলৰ ধৰা এক কেজি পিঠা ধৰা সেনেকে এক কেজি মানে ধৰা ধৰা পাঁচটা মানত ধৰা এটা প্ৰতি ধৰা পাঁচ টকাকে ধৰো আৰু তিলৰ পিঠা। তেনেকে ধৰা হিচাপ কৰা যায় আৰু যদি বেছি কৰি লয় তেনেহলে অকমান কমত দিওঁ জুপ জাপ,
উম হয়
এতিয়া ধৰা তেনেকে অ অ হয় এ এক কিলোমিটাৰ মান হ'ব আৰু দূৰ। ঘৰৰ ওচৰতে আও হৈয়াও, তাতে ধা তাতে কাম কৰি লৈছো, আজিকালি আও কাম নকৰিলে চলিবও নোৱাৰি
হয় দৰমহাটো ঠিকে থাকে দিয়ে ন।
দৰমহা ধৰা মাহকত পাঁচ হাজাৰ টকা দিয়ে আৰু আমাৰ ভাত বনোৱা ৰান্ধনী কণো কত ইমান বেছি দিব
হয় হয় হয় এনে আপোনাৰ বাহিৰা কামতো নাছে ন
এয়া বাহিৰা তেনেকে কাম নাই যেনিবা। ধৰা সেইটোয়ে হেৰি ধৰা তাঁতৰশাল চাতৰশাল বৌ আৰু। ধ পিঠা চিঠাও কৰা লওঁ ধৰ গামোচা, চাদৰ। এইবোৰ ঘৰতে বৌ মোৰ তাঁঁতৰশালো আছে।
হয়।
চাদৰবোৰো পোৱা যায় তেনেকৈ অৰ্ডাৰ চৰ্ডাৰ লওঁ মানুহে যদি দিয়ে আৰু এতিয়া ধৰা বিহু ছিজনতহে ধৰা গামোচাটো অৰ্ডাৰ লোৱা যায়, এনেইতো ধৰক অৰ্ডাৰ নাপাওঁৱেই আৰু।
হয়। মোৰো মাহ তেনেকে পিঠা চিঠা বনাই পেলাই বেচে।
অ অ অহ
বিহু হওক, ঈদত হওক
অ অ হয় দিয়া তেনেকেই চলিব লাগিব আৰু।
হয় হয়
আমাৰ নিচিনা দুখীয়া মানুহবোৰেনো ক'তনো পাৰিম। ধনী মানুহ আৰু কথাই বেলেগ দিয়াচোন
হয় হয়।
এতিয়া অ আজি এইকেইদিন বৰষুণে দিয়ে, ৰাতিপুৱা অকমান বাৰু অলপ বৰষুণ দিছিলে। এতিয়া বাৰু ৰ'দ দিছে। তোমালোকৰ ফালে?
আমাৰ এইফালেও পুৰা ৰ'দ দিছে আৰু এইকেইদিন ৰ'দ
অ'! অ'! অ'! অ'! হয় নেকি? আমাৰ ফালে আকৌ, বৰষুণ দি আছিলে ৰাতিপুৱা সময়ত। বৰষুণ দিছিলে। এতিয়া আকৌ, যেনিবা এৰিলে, ৰ'দতটো দিছে। ৰদো দিব লাগে, যেনিবা বৰষুণো দিব লাগে। কিন্তু, একেৰাহে বৰষুণ দি থাকিলেও বেয়া, ইফালে আকৌ পানীও বাঢ়ি নহয়। পানী কেনেও বহুত চিন্তা হৈ গৈছে গৈ। হয়, হয়। আমাৰ ফালে বানপানী হয়। আমাৰ ফালে বাৰ মাহে বানপানী হয় বুলি ক'লেও ভুল নহয়ে। চৰকাৰে মানে, মাথাউৰিবোৰক মানে, বান্ধি বান্ধি দিয়া নাই। একদম মানে, পানী বাঢ়িলে চিন্তা চিন্তাই লাগি যায় আৰু নদী আমাৰ যিহেতু নদীৰ ওচৰতে ঘৰ আৰু।
হয়, হয়। আমাৰো এইফালে নদীৰ ওচৰতে ঘৰ, ইয়াতো পানী বাঢ়িছে। যদি বানপানী হয়, তেতিয়া খেতি বাতিবোৰতো নষ্ট হ'বই। লোকচানো হ'ব তেতিয়া আমাৰ।
হয়, হয়।
ধান খেতি বোৰ মৰি যাব।
হয়, হয়। সৰিয়হৰ খেতিও মৰি যাব। হয় দিয়া। বহুত চিন্তা হয় মানে, পানী আহা বুলি ক'লে মানে ভয় লাগে আৰু!
হয়, হয়, হয়।